হেল্ল'! হেল্ল', অঁ', -হেৰি কি কৰিছে? হেল্ল', শুনিছে নাই? মোৰ মাতটো নাই আহা কিন্তু এনেকে দেখুৱাই আছা। হেল্ল'!
অ শুনিছে, অ শুনিছে নে?
অ অ এতিয়া শুনিছোঁ। অ।
এ, আছোঁ। আপুনি কি কৰি আছে?
মই এইয়া এ পথাৰলৈ গৈছিলো। তাৰপিছত এই ভাতকেইটা খাই পেলাই অকমান এয়া বহিছো।
অ', অ', ময়ো এ আছোঁ মও পথাৰলৈ গৈছিলোঁ। গৈ পেলাই ঘৰতে আছোঁ, অ', তাৰপৰা আপুনি ভালে আছে?
হৈ আছে গম পাওঁ নে সেইকাৰণে কথাবোৰ ভালকে শুনা
অ, এতিয়া শুনিছে নে? এতিয়া শুনিছে নে? আমিও কথাবো শুনিছে নে?
অ ভাল ভাল, আপোনালোকৰ ভাল? আপোনালোকৰ ভাল?
আছো। তা পা সেই ছোৱালী
হেল্ল'। অহ, ছোৱালী গৰম বন্ধ দিলে অহ, দিলে। আপোনাৰ হেৰি, ছোৱালীয়ে এবাৰ পৰীক্ষা নিদিব জানো? হেল্ল'!